হেল্ল' ক বহি আছো
অ', চাহ খালা?
অ', তই?
উম, খালোঁ মই।
কি খালি?
চাহ, বিস্কুট, ভুজিয়া, কেক।
বস্তু খাইছা দেখোন।
উম, তুমি কি খালা?
মই ঢেৰ বস্তু খালোঁ মই ৰাতিপুৱা চাহ খালোঁ, পৰঠা খালোঁ।
বাহ, অকলে অকলে পৰঠা খাইছা ন' তুমি?
আলু পৰঠা বনালে আলু পৰঠা খালোঁ, তাৰপাছত এতিয়া কালি ৰাতি ছাগলী মাংস আছিলে ভাত খাম।
এয়া তোমাৰেই ভাল একেবাৰে ন' ছাগলী মাংস।
উম' আলু-পৰঠা।
উম'।
কি কৰি আছা এতিয়া।
আছো এনেই। মুভি চাব নোযোৱা?
যাম।
কেতিয়া।
কাইলৈ যাম।
ওলাবা বহুত ধুনীয়া আছে মানে ফিল্মটো।
চুপা চুপি।
উম, চুফা চুপি।
অ' নাই চুনা মাতও।
চাই লবা বহুত ধুনীয়া
মই বেলেগেহে কোৱাই থকা শুনিছো মই নিজে চোৱা নাই নহয়।
অ' ধুনীয়া আছে।
উ আমি চাৰিআলিতে চাবলৈ যাব লাগিব, মিছন চাৰিআলি আহিছে নহয়। বিচাৰ চাৰআলে হ'লতো উম'। অহ যাম দেই একেলগে যাম চব।
উম'।
দেহানী
লৈ যাম মা-মাহঁতকো কবি।
অ' কম দিয়া।
চবেল
ভাইটি নাযাব চাগে!
কিয়।
সি ভাল নাপায় ন', ইমানেইবিলাক সি অকলেই ঘূৰি ফুৰে। বাইক চাইকেলো। আৰু এতিয়াতো তাৰ কলেজো উৰি
অহ-অহ।
তাকে
তাকে।
মাজতে কৈছিলাচোন তুমি মন্দিৰ যাম বুলিও কৈছিলা এবাৰ
যাম আকৌ
কেতিয়া যাবা।
যাম এতিয়াতো সাত লাগিব, সাতৰ পাছত যাব লাগিব।
উম, হাতৰতো কাপোৰ চাপোৰ চব ধৰিবাল লাগ
কাইলৈ কালি পৰা লাগ, পৰহি পৰা সাত লাগিব।
উম'।
উৰপ হাত লাগিলে চাৰিদিন অ' বাই বাইশ, তেইশ, চৌবিশ, পঁচিশ তাৰিখে সাত ভাঙিব।
উম'।
পঁচিশ তাৰিখৰ পাছতহে যাব পাৰিম, পঁচিশ তাৰিখেতো মন্দিৰ নুখুলেই।
তাকেই আমাৰ ইয়াতহে বোলো খাত ইমান মানে। বাহিৰততো সাতৰ একোৱেই নাই।
এক
ইয়াততো চাৰিওফালে মন্দিৰত ইমান ভিৰ হয় আৰু
ইহতে অম্বুবাচী মেলা যাম বুলি কৈছে।
অ' তোমালোকৰ ভাল আৰু দিয়া গৈ থাকা।
অম্বুবাচি মেলা যাম। যাম বুলি কৈছে সিহতে - সিহতৰ লগতো মোক কও নিবও লাগিব নহয়। নিনিয় ন মোক।
কিয়?
মই বুঢ়া মানুহ যে মোক নিনিয়ে।
আইও,
সদাই অকলে যাব মোৰ যাব যাবলৈ মন আছে নিনিলে এতিয়া কি কৰিবি এনে আৰু হেৰি - হেৰি কৰিব আমি তাই পঁচিশ তাৰিখ কিবাদ পৰিছে জানো কাইলৈ দেও সোম মংগল বুধ - বুধবাৰে পচিশ তাৰিখ পৰিছে। তাৰ পিছত অহা দেওবাৰ মানে হেৰি যাব পাৰিম আৰু।
উম, তাকে কাপোৰ কানিওতো ধুব লাগিব অ, আমাৰ ঘৰলে কেতিয়া যাবা আকৌ।
যাবা লাগিব ৰ কেতিয়া যাও।
তাবা এবাৰ ভাত খোৱাকে যাবা যোৱাবাৰতো গৈ পেলাই পুৰি চব্জি।
উম, এইবাৰ-এইবাৰ ভাত পানী খোৱাকে যাম।
উম, অ, ভাত পানী খোৱাকে যাবা কবা কি খাবা। তাকে বনাম
এ কব নালাগে তন ত নিজে বনাবি মই নকও।
কিয়।
নিজে বনাবি নিজে বনাই কৰি খোৱাবি আকৌ।
উম।
মোক ক'ব লাগা নেকি বন
এইবাৰতো নিজে বনাই কিনে খুৱাইছিলো।
এ তাৰপিছত এই ডিব্ৰুগড় মই টাউনলৈ যাব লাগিছিলে কিবা কিবি বজাৰ কেইটামান কৰিব লাগিছিলে।
অহ, কাৰ লগত যাবা।
অকলে যাব লাগিব গৈদেশটা আনিব লাগিব।
উম, মোৰো কাম আছিলে বাৰু অলপ টাউনত।
এছ
ভাবিছো মই নিউ জব এটা কৰো নেকি?
কিহৰ
ইছো জব এটা মানে দোকানত এতিয়া কম্পিউটাৰ টো ভাল নিশিকিলো নহয় মানে তেলীলৈকেহে শিকিলো। জানো এতিয়া লয় বা নলয়।
শিকিব লাগিছিলে কি কৰি থাকিলি শিকিব লাগে যদি।
এ তুমি চোন জানাই। ছাৰটোৱে কিমান ফটো আমি কৰি থাকে যোৱাবাৰ হায়দৰাবাদ গুচি গল। চাৰাৰ মেডিকেল ইছু কাৰণ তাৰ পিছত মই অহাৰ পিছতো ফোন কৰিছিলো অহাৰ পিছত ফোন কৰোতেও মোক ৰেচপঞ্চ এ নিদিলে।
উম,
একো ৰেচপন্ঞ্চ নিদিয়াৰ কাৰণে এয়া হালত। আৰু কিমান জানা মই টু থাউজেণ্ড টুৱেণ্টি থ্ৰী পৰা শিকিছোঁ। আজি টু থাউজেণ্ড টুৱেটি ছিক্সো খতম হ'ব হৈ গ'ল। মই চাৰ্টিফিকেট নাপালোঁ। আৰু কৈছিলে, ফিচ কৈছিলে ফিজটো দিব লাগে বুলি, ফিজটো দিয়াৰ কাৰণে মই কৈছিলোঁ, ফিজটো দিম বুলি।
উম যে, মানে টু, টু থাউজেণ্ড টুৱেন্টি থ্ৰিৰ পৰা ছাব্বিচলৈ কে শিকালে মানে নহ'লেগৈ আৰু।
নহ'লেই মানে ইমানেই লেণ্ডি কৰ্চ কৰিছে মানে, এ মাথাতো বেয়াহৈ গৈছে মোৰ।
চাৰি বছৰ শিকালে। চাৰি বছৰ তামানে চাৰ্টি য়েটো নাইনে শিকিও নহ'লে?
একোৱেই নহ'লে মই এতিয়া ক'ৰবাত যদি এপ্লাই কৰিব বিচাৰোঁ, ক'তো এপ লাই কৰিব নোৱাৰোঁ জানা। কিবা নাছিলে মোৰ মই ভাবিছিলো। যে, কম্পিউটাৰটো‌‌ কমপ্লিট কৰি চাৰ্টিফিকেটো ল মই মানে কটামান জবত এাই কৰি বুলি নি কো, এটা লাগে ন! নিজৰ কিবা কিবি বচ বিলাকে কিনিব লাগে, কিমান আৰু মা দেউতাক খুজি থাকিম।
উম
তুমি কি কৰি আছা এতিয়া ঘৰত
উ এ কাপোৰ কানি চিলাই আছো
মাতটো আহা নাই তোমাৰ ভালকে।
কাপোৰ কানি চিলাই আছোঁ মই।
উম, মোৰ কাপোৰ কেইযোৰ চিলাইছা‌ নাই?
চিলাইছোঁ, চিলাইছোঁ।
চিলাই থ'বা, ব্লাউজ পিচ কেইটা দিব লাগিব মই।
হৈ গ'ল কাপোৰ চিলোৱা আৰু এযোৰ কাপোৰ আছে চিলাবলৈ।
উম, ভাবিছিলোঁ মানে এটা মানে বিজনেচ কৰিব পাৰিলো হয় আমি কাপোৰৰ লাইক অ মিছৰ পৰা এযোৰ পুৰা চিম্পল কাপোৰ কিনিলোঁ হয়, তাৰপিছত তুমি ফেব্ৰিক কৰিলা হয়, মই কিবা এম্বইডাৰী এটা টাইপ কৰি দি
অ', পাৰিতো।
আৰুতো ঘৰত বহি, বহিতো সেইবিলাকে কৰিব পাৰি ন? ফেব্ৰিক, চেব্ৰিক তেতিয়া মই ইনষ্টাত এটা হা মানে ইনষ্টাত এটা এইটো খুলি দিলোঁ হয়, কি কয় কি আছিলে ৰখা পাহৰি থাকিলো নহয় নামটো মই পেইজ অ', ইনষ্টাত পেইজ এটা খুলি দি হয়, পেজটোত মানুহে চাই পেলাই ল'ব পাৰিলে হয়। ভাবিতো বহুতখিনি আছোঁ, নাজানোঁ আৰু কি কৰিব পাৰোঁ।
মই আনিম আকৌ।
উম, তুমি ক'বাচোন যদি তুমি পাৰা। আমি কৰিম মিলি কেনে
কাপোৰটো মই আনিম।
কাপোৰটো তুমি আনিবা ফেব্ৰিকটো মই কৰিম তাৰপিছত আৰু কিছুমান চুমকি তুমকি পাই নহয় কিনিবলৈ লগাব পাৰি কিছুমান মানে ফুল চুল পাই এক্সট্ৰাকে তেনেকে কূৰ্ততি চুৰ্তিও ডিজাইন কৰিব পাৰি বাৰু
আনি দিম দে মই। মই আনিম তই কৰিবি দুয়োজনীয়ে দোকানত উলিয়াই দিম
অঁ
নাই নাই মোবাইলতো দি থবি তেতিয়া মোবাইলত মোবাইলত হেৰি হ'লেও ইনষ্টাত আহি গ'লেও তেতিয়া আমাৰ কাষ্টমাৰ লাগি যাব।
উম নম্বাৰটোতো তাত দিমেই ন।
তেতিয়া ফোন কৰিব আমি ডেলিভাৰী দি দিম আৰু
উম চলিলেটো ভালেই বাৰু বিজনেচটো
হেইটো বেয়া নহয় বাৰু।
উম ভাবি আছো মানে সেইটো কথা ঘৰত বহি বহি জব চব নাপ পালেতো সেইবিলাকে কৰিব লাগিব নহলে কি কৰিবা। কিবা এটাটো কৰিব লাগিব ন, এনেই ঘৰত বৰ লাগি যায়। মাজতে টিউচন পোৱালি এটা টিউচন কৰিম বুলি কৈছিলে। তাৰ পিছত সিও টিউচন নকৰা হৈ থাকিলে মই ভাবিছো। ছিলো অঁ এটা ওলাব পইচা সেইটো নহ'ল।
টিউচন পোৱালিটো চাগৈ ভাল চাগৈ।
নকবা আৰু টিউচন পোৱালি কথা।
সেইকাৰণে নিদিলে
মই ঘৰতো টিউচন কৰিছিলো ন বা তাৰ পোৱালি। ত যি মোৰ খাই দিয়ে।
উম। ভাল পোৱালিনে।
একদম কবই নালাগে ইমানেই ভাল পোৱালি। পঢ়াত একদম ইমানেই চুকা। পঢ়াত মানে ইমানে চোকা তাক মই পেঞ্চিল হাতত লৈ পেলাই তাক লিখাব লগা হৈছে।
উম। কিমান ভাল?
ফিজ দিব নোখোজে মাক বাপেকে। তেনেকে হলে ভাল নালাগে ন।
তেনেকুৱা পোৱালি টিউচন কৰি মৰ।
এতিয়া মই অলৰেডি ইমান খিনি এটাক চিঞৰি চিঞৰি বুজাব লাগে, চব এভৰিথিং কব লাগে তাৰপিছত যদি সি যদি গৈ পেলাই মাক দেউতাকক উলটাটো কয় কেনেকা লাগিল
উম।
বোলে বাই বোলে পঢ়োৱা নাই। কথা পাতি আছে বোলে এনেকে গৈ গৈ লগাই দিয়ে ভাই।
তাৰপিছত মোৰ মাৰ আগত লগাই দিয়ে নহয়। মোৰ মাৰ আগত লগাই দিয়াৰ পিছতটো মইতো শুনিব লাগে কথাটো।
উম।
আৰু মোৰ যিমান নতুন নতুন পেইন থাকে গোটেইখিনি